অ' শুনা পাইছা নাই?
অ' শুনিছো- শুনিছো মোৰ মাততো শুনিছ নে?
উম শুনিছো - শুনিছো, কি কৰি আছা?
এয়া তোমাৰ ৰাস্তা ফালে এনেই অকমান ওলাই আহিছো।
অ' অ' অ' ৰাস্তা ফালে ওলাই গৈছা। ভালেই কৰিলা ভালেই কৰিলা চাহ তাহ খেলা নাই, এ' মত তোমাৰ এনেই বিচনাতে শুই আছিলো গম পাইছা নাই এ গৰমো যদি। টো আকৌ কাৰেণ্টও গুচি গ'ল এতিয়া।
তাকেহে
তাকে অশান্তিয়ে লাগিছে এতিয়া বাকী ভাত পানী খাল ভাত পানী খালা নাই
নাই নাই ভাত পানী নাই খোৱা
অ অ অ বাকী খবৰ খাতি কোৱাচোন
উম খবৰ খাতি ভালেই
ভালেই ন এ মই মানে তোমাৰ ফোন কৰিছিলো তোমাৰ তোমাৰ সতে কথা এটা পাতিবলগীয়া আছিলে বহুত
হয় কেনেকুৱা কথা
এই মানে আত্মবিশ্বাসৰ ওপৰত পাতিব লাগিছিলে গম পাইছ নে
অ'
মানে তোমাৰ এতিয়া কি হৈছে তোমাৰ মানুহ বিলাকৰ একদম নিজৰ নিজৰ প্ৰতি মানে আত্মবিশ্বাসটো নাই গম পাইছা নাই
নাই নাই অ
এতিয়া তোমাৰ কি হৈছে তোমাৰ বহুত মানুহে তোমাৰ কোনোবা এটা কাম কৰিবলৈ যায় নহয় তোমাৰ মানে সেই কামটো কিন্তু মানুহজনে কৰিব পাৰে কিন্তু কিন্তু তেওঁ নিজ যৰ ওপৰতে সেইটো বিশ্বাস নাই যে তেওঁ সেই কামটো কৰিব পাৰিব সেইবাবে কি হৈছে সেই মানুহ বিলাক আজিকালি বিফল হোৱাতটো বেছি হৈছে
বেছি আছে উ
সেইকাৰণে মানে মই তোমাৰ আহ সেই আত্মবিশ্বাসৰ ওপৰত অলপ কথা পাতিবলৈ বিচাৰিছো গমাইছা নাই এতিয়া মানে কি প্ৰথম কথা আজিকালি মানুহ বিলাকে পৰিশ্ৰম কৰিবলৈ একেবাৰে মন নকৰে গম পাইছে
মন নকৰে অ
অ এতিয়া এতিয়া সেইটো কথাটো তুমিও জানা যে ময়ও জানো হয়ে নহয় এতিয়া আমি আমাৰ জীৱনটোত আমি সফলতা অৰ্জন কৰিবলৈ আমি প্ৰথম কথা আমাক জ্ঞান লাগিবহয় ন - হয় নে আমি- জ্ঞানৰ লগতে আমাৰ আমি পৰিশ্ৰমো কৰিব লাগিব আৰু আমি- দক্ষ আমাৰ দক্ষতা থাকিব লাগিব সেইটো ওপৰত হয় ন হয়
হয় হয়
আৰু তাতকৈ একদম বেছি ইম্পৰ্টেণ্ট আমাৰ আত্মবিশ্বাস গম পাইছানে
উম
আত্মবিশ্বাসে যদি নাথাকে গম পাইছা নাই তেনেহলে আমি তেনেহলে সাহস কৰিব পৰা পাম হয়ে নহয় আমি কামটো কৰিবলৈ- তোমাৰ দিৃহ কেনেকে হ'ম হয়ে নহয় গতিকে- আত্মবিশ্বাসটো আমাৰ অতি প্ৰয়োজনীয়
উম
তুমি চাবাচোন এজন এজন আত্মবিশ্বাসী তোমাৰ ব্যক্তিয়ে- যিকোনো সমস্যাৰ সন্মুখীন- স হ'বলৈ কিন্তু তেওঁ গাত শক্তিও থাকে আৰু সাহসো থাকে চাবাচোন
থাকে থাকে অ
তেওঁ কোনো কোনো ক্ষেত্ৰত পিছ হ কি নাহে মানে-
নাই হে অ
তেওঁ আত্মবিশ্বাসটোক তেওঁ নিজৰ শক্তি হিচাপে লৈ জীৱনত আগবাঢ়ি গৈছে গম পাইছা
হয় হয়
আৰু আৰু এটা কথা কি গম পাইছ নাই আ- আমাৰ যিটো আত্মবিশ্বাস
হয়
আত্মবিশ্বাসে মানুহৰ যি আমাৰ ব্যক্তিত্ব গম পাইছানে সেই ব্যক্তি - ক্তিত্বটো গঢ়ি তোলাত একদম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু
পালন কৰে হয় হয়
গতিকে আমাৰ প্ৰতিজন মানুহৰে তোমাৰ আত্মবিশ্বাস থকাটো জৰুৰী গম পাইছা নাই আৰু তোমাৰ কি হয় আত্মবিশ্বাস থাকিলে তোমাৰ ধৰি লোৱা- মানে নিজৰ যিটো মতামত কথাটো সেইটো আমি দীঢ়ভাৱে ক'ব পাৰোঁ হয় নে নহয়?
হয় হয়।
আত্মবিশ্বাস থাকিলে আমি ধৰি লোৱাক যিকোনো নতুন কাম আমি কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰিছোঁ হয় নহয়। সেইকামটো আমি- একদম ভালকৈ আমি একদম নিজৰ বিশ্বাস একদম সম্পূৰ্ণ বিশ্বাসেৰে আমি সেই কামটো কৰিব পাৰোঁ- ব
পাৰো পাৰো।
আৰু মানে কি আত্মবিশ্বাস নিজৰ ওপৰত যদি আত্মবিশ্বাস থাকে- গম পাইছা নাই তেনেহ'লে কোনো- কোনো কামত মানে বিফল হোৱাৰ একো শংকা নাথাকে একো ভয়ো নাথাকে।
নাথাকে নাথাকে হয়।
অঁ গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আত্মবিশ্বাসটো আমাৰ অতি এটা গুৰুত্বপূৰ্ণ- অংগ বুলি ক'ব লাগিব গম পাইছা?
হয় হয়-
কাৰণ আত্মবিশ্বাস যদি নাথাকে আমি- কাৰণ কোনো কামত আমি সফল হ'বই নোৱাৰো আমি কামটো আচলতে কৰিবই নোৱাৰোঁ। গম পাইছা নাই সেইকাৰণে আম- মানে আত্মবিশ্বাসটো একদমেই প্ৰয়োজনীয় মানুহৰ জীৱনত-
হয় হয়।
আৰু- আত্মবিশ্বাসটো মানে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী- ছাত্ৰ ছাত্ৰীসকলৰ বাবে- তো আত্মবিশ্বাসটো একেবাৰেেই বিশেষভাৱে মানে প্ৰয়োজনীয় হয় গম-গম পাইছা নাই
হয় প্ৰয়োজনীয়
কাৰণ ছাত্ৰ জীৱনত তোমাৰ পৰীক্ষা থাকে হয় নহয় বিদ্যালয়ৰ কথা কৈছো বিদ্যালয়ৰ জীৱনত তোমাৰ পৰীক্ষা থাকে
হয়
প্ৰতিযোগিতা থাকে হয় নহয়
উম
আকৌ বক্তৃতা থাকে আমি তোমাৰ ধৰি লোৱা আকস্মিক বক্তৃতা দি দিয়ে হয় নহয়
হয় হয়
একুৱা মানে কাৰ্যসূচী সমূহ যেতিয়া থাকে সেই তে-তে এতিয়া যদি আমাৰ নিজৰ ওপৰত যদি তোমাৰ কনফিডেঞ্চটো নাথাকে হয় নহয় নিজৰ- নিজৰ ওপৰতে যদি আত্মবিশ্বাসটো ন নাথাকে তেনেহ'লে সেই হঠাৎ হোৱা যিসমূহ মানে তোমাৰ প্ৰতিযোগিতা ছানে আকস্মিক বক তিতা সেইবিলাক আমি কেনেকৈ দিম আমি সেইবিলাক আচলতে দিবলৈ আমাৰ নিজৰ ওপৰত সাহসেই নাথাকিব হয় নহয় অঁ গ গতিকে যদি আমাৰ যদি আত্মবিশ্বাসটো থাকে তেনেহ'লে কি হ'ব আমাৰ সেই উৎসাহটো বৃদ্ধি হব গম পাইছা নাই আমাৰ সাহ সাহস বৃদ্ধি হ' গতিকে আমাৰ নিজৰ ওপৰত আত্মবিশ্বাস থকা ভাল হয় নহয় আমি-আমি মানে আত্মবিশ্বাসটো থাকিলে আৰু ভাল
উম
নিজ কিন্তু অ বেছি একেবাৰে বেছিটো কিন্তু বেয়া কিন্তু গম পাইছা নাই হয় কিন্তু মানে। তোমাৰ হ'লেও থাকিব লাগে মানে আত্মবিশ্বাস নাথাকিলে আমি মানে জীৱনত। সফল হ'ব নোৱাৰিম সেইকাৰণে মানে আ আমাৰ আত্মবিশ্বাসটো অতি জৰু জৰুৰী বুজি।
হয় হয় জৰুৰী অহ।
এতিয়া মানে মই তোমাৰ আত্মবিশ্বাসটো। কি বস্তু ভালনে বেয়া সেইটো কথা মই কৈছোঁ মানে মই ভালখিনি কৈছোঁ দেই। বেয়াখিনি কথা কোৱা নাই এতিয়া তুমি আত্ম। আত্মবিশ্বাসৰ বিষয়ে তুমি কি কি কি ক'বা মানে।
হয় আচলতে কি হয় তুমি আমাক মানে প্ৰায়। সেই খিনি কথা কৈছে যে মানুহে আত্মবিশ্বাস নাথাকিলে উদগতি কৰিব নোৱাৰিব। এতিয়া ছাত্ৰ ছাত্ৰী সকলৰ ক্ষে। এত তুমি কৈছা যে কেতিয়াবা কিছুমান প্ৰতিযোগিতা তেওঁলোকে নিজৰ আ। আত্মবিশ্বাস নথকাৰ কাৰণে অংশগ্ৰহণ কৰিব। ব নোৱাৰে আৰু তাৰ লগতে আৰু এটা কথা কি হয় জানানে। ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া তেওঁলোক। কে ধৰা কেতিয়াবা কিছুমান পৰীক্ষা দিবলৈ যাব। তেওঁলোকে উত্তৰটো হয়তো জানে তেওঁলোকে জানে যে এইটো উত্তৰ এইটো। কিন্তু তেওঁলোকৰ কি হয় নিজৰ ওপৰত যে আত্মবিশ্বাস নাথাকে। তেওঁলোকে কি কৰে নিজৰ যি শুদ্ধ উত্তৰ। তাক ভুল বুলি বিবেচনা কৰি বেলেগে। কৈ দিয়া ভুল উত্তৰটো শুদ্ধ বুলি ভাবি তেওঁলোকে লিখি থৈ গুচি আহে যাৰ ফলত কি হয়। এ নিজৰ আত্মবিশ্বাস নথকাৰ। কাৰণে তেওঁলোকৰ সেই পৰীক্ষাত ফলাফলতো বেয়া হৈ গুচি যায়। আৰু লগতে আত্মবিশ্বাস টো আচলতে অকল ছাত্ৰ ছাত্ৰী সকলৰ ক্ষেত্ৰতে নহয় সকলো মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য। এতিয়া যদি চোৱা কোনোবা এজন বোলে নতুনকৈ বিগিনাৰ এজনে তোমাৰ বিজনেচ এটা আৰম্ভ কৰিবলৈ বিচাৰি আছা দেই, তাৰপিছত ধৰি লোৱা তেওঁ বিজনেছত প্ৰথম ইনভেষ্ট কৰিলে প্ৰথমবাৰ। ইনভেষ্ট কৰি পেলাই কি হ'ল তেওঁৰ ফলাফলটো মানে ইমান এটা ভাল নেদেখিলে মানে ধৰা তেওঁৰ মূলৰে যেনিবা দুই তিনি হাজাৰ টকা লচ খাই গ'ল। লাভটোতো লাভটো পিছৰ তেতিয়া কি হয় যদি এজন আত্মবিশ্বাসী মানুহ হয় তেওঁৰ মনত যদি আত্মবিশ্বাস থাকে তেওঁৰ দৃঢ় সংকল্প হয় যে মই এই বিজনেচটোত এবাৰ লচ খালেও দুবাৰ লচ খালে মই তিন নম্বৰ বাৰত হলেও মই উদগতি কৰিমে। তেওঁৰ যদি তেনেকুৱা ধৰণৰ মনোভাৱ থাকে তেনেহ'লে তেওঁ সেই প্ৰথমবাৰ যে তোমাৰ বিফল হ'ল, তাৰপিছত তেওঁ আকৌ এবাৰ চেষ্টা কৰিব। তেওঁ যদি দ্বিতীয়বাৰো বিফল হয় তেওঁ আকৌ এবাৰ চেষ্টা কৰিব। যাৰ ফলত কি হব তেওঁৰ হয়তো তিন নম্বৰ বাৰলৈ তেওঁ যি এই তিনিবাৰ ত যিসমূহ উ কৰিছিলে হয়তো তিন নম্বৰ বাৰত তেওঁ একেবাৰতে সেইখিনি প্ৰফিট হৈ যাব পাৰে। সেয়া কেৱল সম্ভৱ অকল নিজৰ আত্মবিশ্বাস যি গুণ। সেই গুণৰ কাৰণে। তোমাৰ মনত আত্মবিশ্বাস থকাটো অত্যন্ত দৰকাৰী। এতিয়া ধৰা কি হয় কিছুমান ৰোগীৰ ক্ষেত্ৰত যদি আমি চাওঁ তেওঁলোকৰ কি হয় কিছুমানৰ বহুত ডাঙৰ ডাঙৰ ৰোগ হৈ যায়। যিবিলাকৰ কোনো ধৰা চিকিৎসাৰ কোনো উপায় নাই হয়। তেওঁলোকৰ ক্ষেত্ৰত কি হয় কিছুমান যিসকল মানুহ মানে আত্মবিশ্বাসী তেওঁলোকে জানে যে এই ৰোগটোৰ পৰা মই নিজে এনেদৰে হলেও মই মানে ধৰা ভাল হ'বই লাগিব। তেওঁলোকৰ কি হয় আত্মবিশ্বাসটো যদি তেওঁলোকৰ বেছি থাকে মানে ধৰা আত্মবিশ্বাসটো নিজৰ ওপৰত থাকে। যে মই ভাল হ'ব পাৰিম তেনেহলে হয়তো তেওঁ বিভিন্ন চেষ্টা কৰি শাৰীৰিক কাৰ্যকলাপ কৰি তেওঁ সেই বেমাৰৰ পৰা ভাল পাবও পাৰে।
পাবও পাৰে, হয় নিশ্চয়।
কিছুমান মানুহ কেনেকুৱা থাকে ধৰা, তোমাৰ নিজৰ ওপৰত আত্মবিশ্বাসেই নাথাকে। তেওঁলোকে ভাবি লয়, ইমান ডাঙৰ বেমাৰ এটা হৈ গ'ল, মই কেনেদৰে প্ৰতিকাৰ পাম? এনে দৰে, মই নাথাকিম বেছি দিন, চাগে জীয়াই নাথাকিম। সেই মনোভাৱটো মনলৈ আনে
হয়, সেইটো একেবাৰেই ভুল, ভুল কিন্তু কথাটো গম পাইছা নে? সেই মনোভাৱটো একদম ভুল। হয়, হয়।
তেওঁলোকৰ মনত যদি আত্মবিশ্বাসৰ ভাৱটো থাকে, তেওঁলোকে যদি ভাবে যে মই এই ৰোগটোৰ পৰা যেনেদৰে হ'লেও মানে ধৰা ভাল পাবই লাগিব। তেনেহ'লে কি হ'ব? হয়, তেওঁলোকে তেতিয়া সেই বেমাৰৰ পৰা ভাল পাবও পাৰে। কিন্তু যদি তেওঁলোকে আৰম্ভণিতে ভাবি লয়, যে বেমাৰৰ যদি ফাৰ্ষ্ট ষ্টেজতে তেওঁলোকে ভাবি লয় যে, মই কেনেদৰে প্ৰতিকাৰ পাম। মোৰ নিজৰ ওপৰত আত্মবিশ্বাসেই নাই, এই ইমান ডাঙৰ বেমাৰ! তেনে ক্ষেত্ৰত কি হ'ব, তেওঁৰ মৃত্যু হোৱাটো মানে অনিবাৰ্য। তেওঁৰ মৃত্যু হ'বই। তেওঁলোকৰ নিজ জৰ ওপৰত আত্মবিশ্বাসেই নাই। তেওঁলোকে ক'ৰ পৰা প্ৰতিকাৰ পাব? আচলতে সেয়াই, আজ-আজিকালি কালি মানুহৰ আত্মবিশ্বাসটো মেইন কথা। তুমি কিবা এটা কামত সফ সফল হ'বলৈ হ'লে বা কিবা এটা পৰীক্ষা দিওঁতে উত্তীৰ্ণ হ'বলৈ হ'লে বা তাৰ লগতে এই ৰোগী সকলৰ ক্ষেত্ৰতো, যদি তুমি ৰো, বি বিভিন্ন বেমাৰৰ পৰা তুমি ভাল পাব বিচাৰা, সেয়া আচলতে সকলো ক্ষেএ ত্ৰতে মানুহৰ আত্মবিশ্বাসটো তাৰ লগত জড়িত হৈ থাকে। মানুহৰ আত্মবিশ্বাস টো যিমানেই মানে দৃঢ় হ'ব, সিমানেই তেওঁলোক মানে সফল হ'ব পাৰিব।
সফল হ'ব পাৰিব, নিশ্চয়! তুমি এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈছা গ'ম পাইছানে? তোমাৰ কথাখিনি শুনি ম, মোৰ ভাল লাগিলে বাৰু দেই। আৰু নজনা কথা কিছুমান জানিবলৈও পাইছো। এতিয়া তোমাৰ কি গম পাইছা নাই? এতিয়া তোমাৰ আমি যদি সেই মহান, মহান ব্যক্তিবিলাকলৈ চাওঁ, গম পাইছা নাই! তোমাৰ ধৰি লোৱা আৰু বি, মানে জী-জীৱনত সফল ব্যক্তিসকলৰ ফালেও যদি চাওঁ তেনেহলে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে কিন্তু তেওঁলোক একদম আত্মবিশ্বাসী আছিলে গম পাইছা নাই, তেওঁলোকে তেওঁলোকৰ নিজৰ ওপৰত সম ম্পৰ্ণ বিশ্বাস ৰাখিছিল সেইকাৰণে তেওঁলোকে কোনোবা এটা কামত সফল অৰ্জন কৰিছিল গম পাইছা নাই।
কৰিছিল হয়।
এই আত্মবিশ্বাসক তোমাৰ জীৱনৰ মূল চাবি কাঠি বুলিও কোৱা হয়।
কোৱা হয়।
কাৰণ আত্মবিশ্বাস নহ'লে তোমাৰ আমি কোনো কামত সফলতা অৰ্জন কৰিবই নোৱাৰিম। কাৰণ নিজৰ ওপৰত বিশ্বাস নাথাকিলেতো আমি একো কাম কৰিবই নোৱাৰিম। গম পাইছা নাই, গতিকে সেইকাৰণে আমি স সকলোৱে তোমাৰ নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগে হয় নহয়।
হয়।
কিছুমানৰ কিছুমান মানুহৰ ক্ষেত্ৰত এনেকুৱাও হয় যে নিজৰ আত্মবিশ্বাস হেৰুৱাই পেলাই গতিকে আমি তেওঁলোকক অঁ অলপ হেৰি দিব লাগিব আৰু আমি তেওঁলোকক বুজাব লাগিব তেওঁলোকক আকৌ আমি আত্মবিশ্বাস ম্পৰ্ণ ঘূৰাই আনিব লাগিব তেওঁলোকৰ মনলৈ, নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাব লাগিব।
শিকাব লাগিব হয়।
গতিকে সেইখিনিয়ে আৰু আজি। আ নি নিজৰ আত্মবিশ্বাসৰ ওপৰত ইমানখিনি কথা আলোচনা কৰিলোঁ। হয় নহয় পিছে তুমি কেনেকুৱা পালা আজি এই বিষয়ে আলোচনা কৰি?
ভাল লাগে কথা পাতি।
অ'। তাকে এতিয়া তোমাৰ এইটো যিহেতু আৰু কথা পাতিবলগীয়া থাকিয়ে গৈছে গম পাইছা শুনিছা নাই গতিকে মোৰ মানে তোমাৰ এফালে যাবলগীয়া হ'ল।
অহ।
তোমাৰ সেই এই বিষয়টোৰ ওপৰত আকৌ এদিন ভালকৈ গভীৰভাৱে আলোচনা কৰিম গম পাইছা নাই। কাৰণ, কাৰণ এতিয়াও আৰু বহুত কথা না মানে পাতিবলগীয়া বহুত কথা থাকিয়ে গৈছে।
থাকিয়ে গৈছে হয়।
গতিকে তেতিয়াহলে তেতিয়া আজিলৈ ৰাখিছো আৰু ন'।
অ, অ, হ'ব দিয়া।
কৈ দিন লগ পাম এনেকে।
উম, নিশ্চয়।
বাৰু, বাৰু দিয়া।